হ হেল্ল' হেল্ল', কি খবৰ?
আছো। ভালে তোমাৰ?
ময়ো আছো দিয়া ভালে।
কি কৰি আছা?
মই এনে হেৰি ইফাল সিফালকে ঘূৰি আছো আৰু। তুমি?
মই আছো ৰ'বা বহি।
অ অ খালো দিয়া। তুমি?
মই খোৱা নেকি হেৰে
মই কি খালোঁ! দালি, আম আৰু অ দালি আম আৰু আলু ভাজি। অ তোমালোকৰ আজি কি বনাইছে?
আমাৰ আজি পনীৰ বনাই আছে চাগে
অ।
তুমি তোমালোকে এ নৰ্মেলি ৰাতি ৰাতি কি খোৱা?
আমাৰ নৰ্মেল এই ৰাতি ৰাতি হেৰি লাইতে হয় মানে
মানে ধৰা লাইক কি কেনেকুৱা বনাই?
মানে এতিয়া আমাৰ মাৰ যদি গাটো ভাল থাকে হেৰি আঞ্জা বনাই। ডালি বনাই, মচুৰ দাইালি বনাই, কেতিয়াবা হেৰি সেইবিলাক বনাই আৰু কেতিয়াবা মাছ মাংস থাকে আৰু আৰু মাৰ অকমান গাটো বেয়া তেতিয়া ৰাতি তেল- নিমখ ভাত চলে আৰু যদি বেছিয়ে অ আৰু যদি অ চলে আৰু যদি ৰাতি হেৰি গাটো বেছিয়ে বেয়া তেতিয়াহ'লে ৰুটি বনাই
অ ঠিকে ৰাতি লাইট খালে ভাল বেছি হেবি খালেও মানে তোমাৰ হজম নহয় ন শুই থাকা যায়
অ তোমালোকক কোৱাচোন?
আমাৰো মানে লাইট বুলি নকওঁ ধৰা দালি চালি বেছিকে চলে আৰু বা কেতিয়াবা আমি মানে মাংস মাংস বছি ৰাতিয়ে মানে ধ উইকেণ্ড থাকিলে শনিবাৰ ৰবিবাৰ আমাৰ শনি মানে ৰাতিয়ে মাংস খোৱা যায় ত কেতিয়াবা লাইট থাকে কেতিয়াবা হেভি থাকে এতিয়া কিজানি কণী বনাইছে মানে কি কিতিয়াও মানে পেট চট বেয়া থাকিলে কাৰোবাৰ আমাৰ বইল চইল খোৱা যায় আৰু মোৰ মাৰ যিহেতু, তোমাৰ হেৰি আছে বেমাৰ ডায়েবেটিছ আছে প্ৰেছাৰ আছে মায়ে মানে ৰাতি ভাত চাট নেখাই ডালিয়া থাকে ডালিয়া তই মায়ে সেনেকে দালিয়াই খায় মানে আৰু। বেলেগ নাখায় আৰু পিছে বলা নহ'লে আজি স্কুলীয়া জিবন লৈ কথা পাতো।
অ অ হ'ব বলে
তোমাৰ কেনেকুৱা আছিলজ কলীয়া জীৱনটো সৰুৰ পৰা
মই সৰুতে ঠিকেই গ'ল ডাঙৰ হয় বস্তু বিলাক লাহে লাহে বুজি পালো কৰণাৰ দিনত বহুত হেৰি ফূৰ্তি ধেমালি কৰিলো
হম
আৰু
মানে ধৰা কিছু কিছুমান এনেকুৱা মমি ইন চাৰো সৰু কালতে স্কুলত কি কি হৈছিলে
এ হেৰি ম মমেনচ ক'ব গ'লে হেৰি এই হেৰিত ক্লাছত টিফিন খোৱা বা হেৰি বাত থুম যাই নাহা এটা পিৰিয়ডলৈকে সেনেকুৱা কাম বিলাক কৰিছিলো আৰু
টিচাৰৰ ফেভৰেট আছিলা নে
টিচাৰৰ ফেভৰেট সেনেকে নাছিলে এজনী মেম আছিলে ফেভৰেট
টিচাৰ টিচা আছিলে
অ এজনী মেম আছিলে কিন্তু সেইজনী মেম ৰিটায়াৰড হৈছে জি
কোনটো চাবজেক্ট আছিলে মানে কোনটো চাবজেক্টৰ আছিলে তেওঁ
হিন্দী পঢ়াইছিলে
চবে ন
অহ কি কবা তোমাৰতো কোৱাচোন কেনেক
মোৰ
ষ্টাৰ্টিঙতো মোৰ মানে বহুত বাৰ স্কুল চেঞ্জ হৈছে মানে ধৰা মানে স্কুল মানে তোমাৰ ধৰা মই তোমাৰ এইটো কি কয় মানে প্ৰ আমাৰ আমাৰ সময়তো আৰু তোমাৰ কিণ্ডাৰ গাৰ্ডেন নাছিল ন মানে এ এতিয়াহে প্লেগ্ৰাউণ্ড কিবা কিবি এইবোৰ ওলাইছে আমা অনুজাই কিপাজাই নাৰ্চাৰী কেজি এনেকুৱা আ দি ত মই প্ৰিপাৰা প্ৰিপাজাৰি নাৰ্চাৰী কেজি এখন বেলেগ স্কুলত পঢ়িলো দেন আকৌ ওৱানৰ পৰা ক্লাছ টেন বেলেগ স্কুলত পঢ়িলো সেই ক্লাছ টেনতো মই মানে বহুত ব্ৰাঞ্চ চাকে টু ওৱান তোমাৰ ক্লাছ ওৱান আৰু টু বে বেলেগ এটা ব্ৰাঞ্চত পঢ়িলো দেন থ্ৰী বেলেগ এটা ব্ৰাঞ্চত পৰিলো এন ফৰ ফাইভ চিস্ক বেলেগ এটা বাঞ্চত পৰিলো দেন চেভেন উঠোতে মই লক ডাউনে হল দেন তোমাৰ যোনটো বাঞ্চ আছিলে ছেভেন এইট নাইন টেন একেলগে এটা ব্ৰাঞ্চত আছিলে ছেভেন এইট মোৰ লকডাউনত গ'ল নাইন টেন আকৌ লকডাউন খোলোতে পৰিলো বেলেগ ব্ৰানঞ্চ তেন ইলেভেন টুৱেলভ তোমাৰ এ মানে ওৱানৰ পৰা টুৱেলভ লেকে মই স্কুলখন ছেম আছিল ছিলে তে তোমাৰ ব্ৰাঞ্চটো চেঞ্জ চেঞ্জ হৈ ইলেভেন টুৱেলভ লেকে বেলেগ ব্ৰাঞ্চৰ মানে বহুত ঘুৰিছো মানে স্কুলৰ নামত ত সেনেকে মানে সৰুতেও তোমাৰ মোৰ প্ৰথম স্কুলখন বহুত ফ্ৰেণ্ডচ্ আছিল কিবা পাৰ্চেনেল ৰিজনৰ কাৰণে চেঞ্জ কৰা গল দেন তোমাৰ আ ওৱান টু ত মানে যে ফাৰ্ষ্ট টাইম মই গৈছিলো মোৰ সে মোৰ ফ্ৰেণ্ডচ্ বনা নাছিল ছিলে মানে যাওঁ জাষ্ট ক্লাছ কৰো আৰু মই তাৰ মানে সেনেকে নিজে মাত দি যাই কেনে মানে ফ্ৰেডশ্বিপ মই নকৰো মানে মই সেকুৱা অলপ টাইপ ই হয় যদিহে মই মাত বোৰ নকৰো একদম ইন্টাৰবল কিন্তু মোৰ ফ্ৰেডশ্বিপ হৈ যায় মানে ভ বন ভাল তেতিয়াৰ পৰা এক্স্ৰ হৈ যাওঁ আৰু ম মই নিজে যাই মানে মাত বোল নকৰো ত এজনী ফ্ৰেণ্ড এনেকুৱা হৈছিলে মোৰ ক্লাছ ৱানত তাই মানে ছোৱালীজনীৰ কিবা এটা ইছ্যু হৈছিলে হা কাই লৈ থলে দেন কি বুলি কয় সেনেকে তোমাৰ এহ অ তাই মানে চডেনলি এনেকে আহিলে আহি ফ্ৰেণ্ড বনি গ'ল মই বোলো তাই নাম চাম নাজানো তেতিয়ালৈকে দেই আমি এবাৰে কনভাৰেচন কৰিছো কিবা হৈছিলে মানে কিবা ফাইট লাগিছিলে মানে ক্লাছৰ মানে মোৰ এজন হেৰি লগত তেনেকে তাই কলে আজি তুমি কি এনেকে আহিছা মানে ল ত কিবা মানে কব দিলে আৰু সেনেকে সেনেকে সেইটোৱে আমাৰ ফাৰ্ষ্ট কনভাৰেচন আছিলে দেন পুৰা দুই তিনি মাহ আমাক মাত বোল নাই দেন সেনেকে তোমাৰ কৌ দেন আমি লাহে লাহে এনেকে ফেনচ্ হলো আৰু হৈ হৈ হৈ এতিয়াও অ ফেনশ্বিপ আছে সেনেকে আৰু তোমাৰ মানে লকডাউনৰ আগলৈকে আমি য মানে বহুত অমেচ্ আছে এনেকুৱা আমাৰ এ এ চবৰ স্কু তুমি চাগে পাইছা এনোৱেল ফাংশন হয় টিচাৰছ ডে হয় চিলড্ৰেনছ ডে হয় সেনেকে আৰু বহুত মমেচ থাকে আমি প্ৰেকটিছ ডানেট প্ৰেকটিছ প্ৰেক্টিচ কৰোঁ, কিবা কৰোঁ হয়নে এনেকে বহুত মমেনচ থাকে ডেন তোমাৰ আফটাৰ লডাউন মানে বেছি মানে মেমৰিজ ক্ৰেট হৈছে ধৰা এতিয়া তেতিয়া আমাৰ ফাৰ্ষ্ট টাইম চবকে লগ পাইছো দুবছৰ মূৰত লগ পাইছিলো তেন সেনেকে ডেন আমাৰ নতুন টিচাৰ আহিলে নতুন নতুন ষ্টুডেট নহয় বা টিচাৰ বোৰ নতুন নতুন হ'ল কাৰণ বেলেগ বাঞ্চ পৰিলে সেনেকে বহুত তোমাৰ এনজয় কৰিলো, ডেন সিমান হে লাষ্টত ক্লাছ টেইনত অলপ দুখ লাগিল ডেন স্কুলতহে টিচাৰৰ লগত হাঁহি-ধেমালি কৰা ক্লাছ বাং কৰা ক্লাছত মন নবহিলে তোমাৰ ঘড়ীতো চাই থকা যে কেতিয়া ক্লাছ চেচ হ'ব দেন বাথৰুমত যায় ক্লাছ বাং কৰা সেনেকে আৰু বহুত মেমৰি আছে ইলেভেন টুৱেলভো মোৰ ইলেভেন টেৱেলভ কিন্তু বেয়া বুলি নকওঁ তাতেও বহুত মেমৰিজ ৰ্কিয়েট হৈছে কিন্তু ইলেভন মানে তোমাৰ যিহেতু নতুন স্কুল আছিল নতুন ব্ৰাঞ্চ আছিলে মানে স্কুলখন নতুন আছিলে ত অলপমান চাইড লাগিল আৰু একজাচ একজাচ হওতে ফ্ৰেচ বনাওতে এনেকে মেলিব লাহে লাহে তাৰে মই ক্লাছৰ মোৰ যোনটো ক্লাছ আছে আছিল আৰু মোৰ মানে মানে বহুত ভাল আছিলে মানে সিহঁতে নিজে আহি মানে মাত বোল কৰিছে সুধিছে আৰু ফ্ৰেডশ্বিপ কৰি কৰিছে আৰু এনেকে এনেকে লাহে লাহে বাট টোৱেলভত কিন্তু বহুত ভাল আছিলে জানা টোৱেলভত বহুত এনজয় কৰিছো মানে চব মানে মানে আমাৰ কাইড অফ এটা গ্ৰুপ হৈ গৈছিলে যি হয় ফান হওক দুখ দুখ হওক এনজয়মেন্ট হওক চব একেলগে কৰিছিলো বহুত ভাল লাগিছিল আৰু মানে
অ', মোৰো হেৰি স্কুল আকৌ মই তিনিবাৰে সলাইছো এবাৰ সৰুতে প্ৰিপাৰডৰি, নাৰ্চাৰী, কে জি এখনত ওৱানৰ পৰা টেইনলৈকে এখনত আৰু ইলেভেন টুৱেলভ এখনত, তাতে হে
ভাল নালাগে অলপমান বেলেগ বেলেগ স্কুলত এক্সপ্লৰ কৰা বুজি পোৱা কেনেকুৱা মানে এনভাৰনমেট চবতো চেম নাথাকে ন সেনেকে জানিব পাৰি আৰু ভালো লাগে উম-উম
এতিয়াতো সৰুতেো ওলাব নিদিছিলে অকল স্কুলখনহে আছিল ত' সেনেকে আৰু হেৰি এ পৰিৱেশবোৰ চাব পাৰি।
অ', আৰু তোমাৰ নতুন নতুন মানুহ লগ পাই নতুন নতুন ফ্ৰেড আৰু সেনেকে বিহেভিয়াৰ বুজি পাই কোন ভাল কোন বেয়া তোমাৰ এক ছেকেণ্ড ৰবা দেই
অ', - অ', -অ',
অ', এই কাহ হৈছে ৰবা তাৰপিছত তুমি তোমাৰ ধৰা কি কৈ আছিলো মই অ', মানে আৰু তোমাৰ সেনেকে সৰু কালৰ পৰাই ফ্ৰেণ্ড আছেনে কোনোবা মানে ষ্টাৰ্টিঙৰ পৰাই এতিয়ালৈকে মানে স্কুলৰ পৰাই।
মোৰ প্ৰিপাৰেটৰীৰ পৰা ক্লাছ অ', - অ', ফৰলৈকে এজনী ফ্ৰেণ্ড আছিলে তাৰ একেলগে পঢ়িছিলো তাৰ তাৰপিছতে ক্লাছ ফৰত তাইক একো বেলেগ স্কুলত নিদিলে
অ', বেলেগ-বেলেগ
অ', তাৰ পৰা বেলেগ-বেলেগ হৈ তাই মোৰ ঘৰৰ ওচৰতে থাকে ম কৰো কিন্তু পিছত আহি-আহি যেতিয়া মই ক্লাছ ইলেভেন পালো তেতিয়া মানে কমি গ'ল বস্তুটো অ', - অ', স্কুল চেঞ্জ হ'ল ঘৰত আগতে ঘৰত হে আহি থকা আছিল মই যাই থকা আছিলো, এতিয়া সেই বতটো মানে মানে কমপ্লিট বন্ধ হোৱা নাই কিন্তু কমি গৈছে।
মানে আগৰৰে চেম নাই আৰু সেই স্কুল চেঞ্জ হলে তোমাৰ নতুন মানুহ লগ পাইতো কমি আহে আৰু আগৰ বোৰৰ লগত। সেইটো হয়য়ে মাৰ য ফ্ৰেডচিপ ভাল থাকে তোমাৰ চেঞ্জ হব নালাগে এইটো বস্তু। কাৰণ যদি ঘৰৰ ওচৰতে থাকী ডেইলি দেখা মেলা হয়। ক'বৰেই ভাল ন স্কুলহে চেজ হৈছে বাট দেইলিটো লগ পোৱাই দিয়া।
অ' সেইটো আৰু এজনী এতিয়াও ভাল আছে হেৰি ক্লাছ ফৰত পোৱা।
উম হম।
হেৰি স্কাছ টেনৰ লৈকে একেলগে পঢ়িছিলো তাৰপিছতে ইলেভেনট ভ টুৱেলভত বেলেগ বেলেগ হ'লো।
অ'।
এতিয়া হেৰি তাইৰ লগত ভালে আছে।
আত্ছা।
আৰু ক্লাছ ইলেভেনত হেৰি নতুন নতুন গ'লোঁ মানুহবোৰ নতুন। ময়ো তাৰমানে হেৰি কি বুলি কয় যে তোমাৰ দৰে একে ইনত্ৰবাদ টাইপৰ মানে। কথা কব হেৰি কথা কব মানে সেনেকে নোৱাৰো আৰু।
নিজে মানে যাই মাতিব সেনেকে নাজানা মানে, উম হয়।
এতিয়া হেৰি মোক আহি কেনে হেৰি ক্লাছ ইলেভেনত হেৰি মাত দিছিলে মইয়ো সেনেকে হেৰি কি বুলি কয় এ লগ বন্ধু বনালো তাৰ পিছত তাৰপিছতে ক্লাছ আকৌ মই আকৌ ইলেভেনত চাইন্সত আছিলো আকৌ টুৱেল্ভত হেৰি আৰ্চত আহি গৈছো।
আত্ছা, কিয় কাৰণে ভাল পোৱা আছিলে চাইন্স?
চাইন্সটো বাৰু হেৰি ভালে পাইছিলো কিন্ত ঈশ্বৰৰ কথা কেনেকে এইবাৰ
মানে প্ৰব্লেম, আচ্ছা আচ্ছা আচ্ছা। উ মান তোমালোকৰ এনে চেঞ্জ কৰিব পাৰি মানে মাজতে ন? মানে ক্লাছ ইলেভেন টুৱেলভত চেঞ্জ কৰিব পাৰি।
অ' পাৰি পাৰি মানে, সেইকাৰণে ইলেভেনত এটা পঢ়িছো টুৱেলভত আকৌ
অ' অ' প প্ৰব্লেম হোৱা নাই লাইক ইয়াতে বেলেগ ফ্ৰড নাছিলে দেন টোৱেলভত আকৌ বেলেগ ফ্ৰণ্ড বনাব লগা হ'ল।
মোৰ, অ' ইলেভেনত হেৰি কি বুলি কয় সিমান হেৰি, মানে ক্ল'জ ফ্ৰেণ্ড নাছিল ফ্ৰেণ্ড মানে কি লগ বন্ধু বোৰ আছিল, কিন্তু সি অ, ক্লাছমেট হিচাপেহে আছিল এনে আৰু মানে একেবাৰে মানে একদম ক্লজ ুডণ্টত নাছিলে, তাৰ ক্লাছ টুৱেল্ভত আহি কেনে ক্ল'জ ফ্ৰেণ্ড বনাইছো।
আহ হা।
আৰু হেৰি ক্লাছ টুৱেল্ভত বহুত মেমৰিজ হৈছে মোৰ।
উম হম, এই লা ধৰা ক্লাছ টেনটো সেনেকে চবতকে বেছি মেমৰিজ বনোৱা যায়। েলভ লা থাকে ন লাষ্টাৰটো, ক্লাছৰ িকে
আজিৰ কাৰণে হব নেকি?
দিয়া বাৰু ঠিক আছে ৰাখিছোঁ দিয়া। অ' অ' ঠিক আছে অ'।